কি খবৰ?
ভাল, তোমাৰ?
সাত
হেল্ল' ভইচটো তোৰ অহা নাই হেল্ল।
হেল্ল'।
হেল্ল'।
হেল্ল' শুনা পাইছা?
এনেই বহি আছোঁ, তুমি কি কৰি আছা? অ' মানে ভিইচটো তোমাৰ বহুত লাহেকে আহি আছে কিয়?
অ' নেজানো নহয়, লাইক ফোন ফোনটো মুখৰ কাষতে আছে, নেটৱৰ্ক ইছু হ'ব পাৰে কিবা, বৰষুণ দি আছে ন' বহুত।
অ' হ'ব পাৰে আৰু বাকী কি কৰি আছা এনেই তুমি?
এনেই এইকেইদিন মাহটোতো অফে বাৰু আমাৰ কলেজ খটম। কি আছা মানে কি কৰি আছা এতিয়া?
আচ্ছা। ময়ো মানে উম জব এটা কৰিছিলোঁ এৰি দিলো মানে ঘৰতে বহি থাকোঁ আৰু। তেনেকে, বাকী ভালে আছা ন'?
অ' বাকী চব ভালে আছে, তোমাৰ পে ঠিকে আছে চব?
অ'-অ' তোমাৰ ফালে আণ্টি আনংকল ভালে আছে ন' চবে?
অ' ভালে আছে ভালে আছে। আজি কিবা প্লেন কৰিলা ছানডে' বুলি?
অ' কৰিছিলোঁ ৰবা লগৰ এজনীৰ ঘৰত যোৱাৰ কথা আছিলে বৰষুণ দিলে নহয়। কেঞ্চেল হৈ
অ' আমাৰো বহুত বৰষুণ কিন্তু এই বৰষুণো বৰষুণে মানে ম'ম' খাব মোৰ মন সেইটো কাৰণে আকৌ গুচি গ'লোঁ বেলেগত খাবলৈ। ইমান ভিজি-ভিজি আহিলোঁ বাপৰে ইমান বানপানী।
অ'।
কিবা ইছু আছে বহু বহুত-বহুত পানী ইহঁতে মানে ড্ৰেইনেজ ছিষ্টেমটো ইমান বেয়া কাৰণে ইয়াতে চব চব পিনে পানী উঠি গৈছে, পুৰা লেতেৰা-লেতেৰা পানীবোৰ।
অ' ক'লৈ গৈছিলা তুমি?
মই এইফালে পানীখাইতিৰ পিনে গৈছিলোঁ। ম'ম' খাবলৈ গৈছিলোঁ ঠাণ্ডাৰ কাৰণে বোলো খাব যাওঁ ইমান বৰষুণ লেতেৰাকেতো তিতিলোঁ, তাৰে পিছতো এতিয়া আকৌ আহি কিনে বহিছোঁ মাত্ৰ, ইমান বৰ মানে কি অ' তোমাৰ বৰষুণটো দি আছে-আছে তলৰ পিনে পুৰা ইমানে পানী স্কুটিখন আধা ডুবিয়ে যায়।
উম, মানে পানীত আজিকালি গম নাপাই ন' কোনফালে ড্ৰেইন আছে কোনফালে ফুটপাথ আছে। বহুত প্ৰব্লেম হৈ যায়, ৰিস্কিও হৈ যায়।
তাকেই।
পিছে কেনে পালা ম'ম' খাই তাৰে?
ভাল লাগিছে কিন্তু ম'ম'কেইটা খাই সঁচাকৈ তুমিও যাব পাৰা এইফালে?
অ', যাম দিয়া এদিন একেলগে।
অ'-অ'-অ'
অ',
তোমালোকৰ এইফালে বানপানী হয়নে?
অ' হয় পানী হৈছে আমাৰ এইফালে ৰাস্তাৰ এইফালে।
ইমান পানী কাৰণে ইমান তাকে এতিয়া নাওঁহে চলাব লাগিব।
উম আমাৰ ফালে ড্ৰেইনিং চিষ্টেমটো বহুত বেয়া ন' অলপমান বৰষুণ দিলে মানে পানী পুৰা জমা হৈ যায়।
অঁ, চেম ইয়াতেও বহুত প্ৰব্লেম হয় এনেকে বৰষুণ দি থাক যোনে জবত যোৱাৰ টাইমতো বা নটা বজাত যেতিয়া যাব লাগে তেতিয়াই বৰষুণ, ৰাতিপুৱাৰ পৰা চোন দিয়ে আছে। ই আজি ইভিনিঙৰ পৰা ষ্টাৰ্ট হৈছেইচোন ধুনীয়াকে।
উম। জোৰকেও দি আছিলে, কণ্টিনিওআচলি দিয়ে আছিলে।
ইমান অশান্তি লাগিছে নহয়।
হয়, এতিয়া এনেই কি কৰি আছা এইকেইদিন তুমি ডেইলি লাইফত?
মোৰতো দোকানত যাওঁ ঘৰৰ এই দোকানত যাই কিনে আহি কিনে আকৌ জিমতে সেয়েই আৰু এই নৰ্মেল ডেইলী লাইফ চলি থাকা টাইপে হৈছে। কটো ফুৰিব যাব পাৰা নাই, প্লেন কৰিছিলোঁ যাব। কাৰণে বৰষুণৰ কাৰণে চব কেঞ্চেল হৈ যায় আছে।
তাকে বৰষুণটো মানে দিলে ভাল মানে কি জানা গৰমটো কমি গ'ল ন' সেইটো অলপ ভাল লাগে। কিন্তু ক'তো যাব নোৱাৰি যে ঘৰত থাকিও ভাল নালাগে এনিটাইম।
সেইটোৱে বহুত বৰ লাগি আছে ন' সেইটো কাৰণে আৰু এইটো টাইম ফুৰা টাইমে টাইপ হৈ যায়। এইখিনি সময়, ফূৰাই যাব নোৱাৰোঁ।
তাতে আছো প্লেন বনে তাতে যোৱাৰ তাতে যোৱাৰ বৰষুণ দি দিয়ে।
তাকে বহুত প্ৰব্লেম-বহুত প্ৰব্লেম। এনেকে হ'লে কেনেকে হ'ব?
তাকে ।
বাকী চাহ-তাহ খালা এতিয়া?
তাৰ মানে হে তেতিয়া মেগি খাইছিলোঁ ৰ'বা ইভিনিং টাইমত, তুমি?
কি, কি ক'লা?
মেগি খাইছিলো ইভিনিংটাইমত চাহ আৰু খোৱা নাই।
এ মই এতিয়া বাহিৰত গৈছিলো ন' মই খাই লৈ আহিছোঁ চাহ নহয় বা ম'ম-চ'ম খাই আহিছোঁ ধুনীয়াকে। এতিয়া ৰাতি ভাত খাবা?
অ', ৰাতি মানে টাইম আছে বনোৱাত বনাই আছে মাই।
অ', আজি কিহেৰে খাবা?
আমাৰ সেই আনিছে চিকেন আনিছে, চিকেন বনাব চাগে।
অ', বঢ়িয়া-বঢ়িয়া।
অ'।
আমাৰ বা কি বনাই মই নাজানো আৰু বা এতিয়ালৈকে গমেই পোৱা নাই একো। এতিয়া মা আহাই নাই ন', মা আহিলেহে কিবা হ'ব।
অ অ, তুমি বনোৱা নে মাজে সময়ে কেতিয়াবা?
অঁ অঁ মই বনাওঁ বাৰু বাট লাইক অ মায়ে মায়ে মৌষ্ট অফ দা টাইম বনায়।
আচ্ছা আচ্ছা, আমাৰো ছেম মানে মই কব গ'লে নাইনটি নাইন পাৰ্চেট মায়ে বনাই, কেতিয়াবা ৰেয়াৰলি বনাও মই।
হা, মই কেতিয়াবা মই অক অকলে খাব লাগে, খাব লাগাখিনি বনাই লওঁ আৰু সেইখিনি আৰু দিষ্টাব নিদিওঁ। বাকী গোটেইখিনি পেৰেন্ছে কৰে।
তাকে, তুমি পাৰা মানে খানা বনাব কাৰণে?
অঁ অঁ।
অহ ভালে।
চলি যোৱাকে পাৰি যাওঁ আৰু ধুনীয়াকে মানে কোনেও বনাই নিদি দিলে বন বনি যায় আৰু কিবাকে ধুনীয়াকে।
উম আচ্ছা আচ্ছা পালে। ময়ো মানে তেনেকে পাৰো চব নোৱাৰো আৰু। মানে চব মানে কি, সৰু সুৰা বস্তু পাৰো মেগি ইয়াত ধৰি লোৱা অ লাইক কি কম‌ আৰু চিক বইল চিকেন তেনেকুৱাই। মানে নবনাও নবনালে আহি যাব ন বনালেহে মানুহৰ। মানে তেষ্টটো সেই প্ৰেক্টিচ কৰিলে আহি যায়।
সেইটোৱে।
অ, আৰু তোমাৰ মানে কলেজ কি, যাই আছে নে কি?
কলেজটো মই এতিয়া বন্ধই ন এই কেইদিন তাৰে পিছত আগষ্টতহে খুলিব চাগে, আগষ্টত। সেই এতিয়া মোৰ কলেজ খটম হৈছিলেই হিচাপমতে, বাট এই গাইডলাইনছ ওলাল ন নতুনকে এবছৰ
সেইটো ফৰ্থ ইয়াৰ কৰিব লাগিব ন অ।
সেইটো কৰিম এতিয়া সেইটো কাৰণে এতিয়া ৰখি আছোঁ একো মানে নিউজেই দিয়া নাই। ‌ভালকৈ নকৈও ন কলেজবোৰে।
তাকে ইণ্টাৰ্নশ্বিপটো তোমাৰ হৈ গ'ল মে বি ন আগৰ। হা।
অ ইণ্টাৰ্ণশ্বিপ ধুনীয়াকৈ হৈয়ে আছে ৰ'বা।
অ আমাৰো ইণ্টাৰ্ণশ্বিপ আছিলে, মানে তাতে বেছিভাগ বিজি আছিলো মই আগতে।
অ, তুমি কি পঢ়িছিলা?
মানে এইটো পঢ়ি আছো মই, সেই মানে আৰু এবছৰ আছে। নিউ গাইডলাইনছ হিচাপে দুবছৰ আছে আৰু কব গ'লে। ইন্টাৰশ্বিপ কৰি আছোঁ এতিয়া মই। অফিচতে মানে য'ত জব কৰি আছিলো, তাতে কৰি আছো।
অ অ, ঠিকে আছে, ভাল ভাল।
অ। বাকী মানে ইন্টাৰশ্বিপ কৰাৰ কাৰণে মোৰ নিজৰ লাইফ, দেলি লাইফটো অলপমান সেই হৈ গ'ল। কলেজ যাওঁ চৰি অফিচ যাওঁ ৰাতিপুৱা, আহো আঠটামান বজাত। খাই কিনে ফোন চাই পেলাই শুয়ে যাওঁ।
অ এইটোৱে বিজি লাইফ হৈ যায়। বিজি হৈ থাকাই ভাল, এনেকে এনেকে এতিয়া বৰ্তমান যেনেকুৱা অৱস্থা হৈছে তাতকেতো বিজি হৈ থাকাই ভাল। আই মিছ দোজ বিজি ডেইজ, মানে এতিয়া তেনেকুৱা হৈছে। বিজি ডেইচ কেইটা ভাল‌টাইপ লগা হৈছে। ইমানে বহি বহি আমনি লাগি গৈছে।
সঁচাকে মানে বিজি থাকিলে এটলিষ্ট তোমাৰ মাইণ্ডটো ডাইভাৰ্ট হৈ থাকে ন। কৰি থাকিলে বৰ লাগে।
তুমি বেলেগ কিবা হবি ছবিত আছানে?
অ মানে ড্ৰয়িং কৰিব ভাল লাগে আৰু গান এনে গাও আৰু মানে গাব নাজানো মানে। গান শুনি শুনি ভাল লাগে তেনেকা আৰু গাই থাকো, তোমাৰ?
মইতো বছ জিমত যাওঁ কেতিয়াবা ট্ৰেকিং কৰোঁ। সেয়ে আৰু বেলেগ একো নাই মোৰ আকৌ এই খানা বনাওঁ কেতিয়াবা আৰু সেই‌ কে কেতিয়াবা কেতিয়াবা যিটি মন যায়। তাকে যি বস্তু ট্ৰাই কৰি থাকো আৰু। এই ইমান মানে এটা পাৰ্টিকুলাৰ একো নাই।
অ তুমি মানে এক্টিভ থাকা, ট্ৰাই কৰা ফুল্লি পুৰা।
হা বাট লাষ্টত যায় সেয়াই আৰু ৰীলছ ক্ৰল কৰি থকা যায় সেইটোতো জানাই আৰু।
সেইটোতো হয়। মোৰ অলপ গা বেয়া ৰবা কাহ হৈ আছে।
অ বৰষুণ বতৰ এদিন ৰ'দ দিব এদিন এই বেমাৰ হৈয়ে যায়।
অ সেইটোৱে মইও ভালকে থাকিব নহ'লে মানে জ্বৰটো বহুত ইজিলিয়ে হৈ যায় পুৰা গাটোত দুৰ্বল কৰি দিয়ে আৰু কাহটো যে নাযায়ে।
তাকে কি যে হ'ব!
তাকে আ উম। আৰু মানে কি, কালি কিবা প্লেন আছে নে ঘৰতে থাকিবা এনেই?
কালিতো মোৰ সৰু ভাইটিটো আহাৰ কথা আছে।
আচ্ছা আচ্ছা।
চ' সেইটোৱে প্লেন হ'ব আৰু যদি আহে সি আৰু নাহিলেতো আৰু এনেকৈুৱে নৰ্মেল। জীয়াই আছোঁ তেনেকৈ থাকি যাম আৰু বৰিং লাইফ।
কেতিয়াবা কৰিব লাগে লাইক মানে ধৰিলে কৰবাত শেষ কৰা বা, ক'ৰবাত ট্ৰিপত যাব লাগে ন সবে মিলি পেললে আমি। ফাইছবাৰো ফাইভ লাগিব, অলপ ডেলি লাইফটো চেঞ্জ হব।
অঁ তেতিয়া ট্ৰিপত গ'লে আমাৰ মাইণ্ডটো ফ্ৰেছ হৈ থাকে।
উম মানে ডেইলি লাইফটো একে একে কৰি বহুত বৰিং লাগি গৈছে কিবা অলপমান। ফুৰিব গলে ভাল লাগিব বৰ লাগি যায় তেনেকা।
বহুত বৰ লাগি যায় ভাই। ইমান মানে ফুৰিব প্লেন কৰোঁ বৰষুণ দি দিয়ে প্লেন কৰোঁ বৰষুণ দি দিয়ে কি কৰিম আৰু টোৱে হৈ আছে আৰু বৰ সন্ধিয়ালৈকে এনেকুৱা নহয় কি বহুত ৰোমণ্টিক হৈ যায়, একেবাৰে ৱেদাৰটো মানে,
বহুত ধুনীয়া হৈ যায় এতিয়াতো ডুবিয়ে যাইচোন অলপ,
বৰষূণ কলে মানে ভয়ে লাগে ঘন্তা, তাকে ভাবাচোন মানে গম পইছা বৰষুণ দি আছে ত বাহিৰত আছা কি অৱস্থা হল লেতেৰা পানী গছা কিবা তাতে বোলো কৰবাত, পৰি গলা সচাকে,
তাকে, এই আজিও ভাগ্যে নপলোঁ। বহুত ৰিক্সাত যোৱাতে হৈছে নাই নাই নাই এ অলপ অকমান দেৰিকে খাম আৰু লাহেকে মাহ আহিলে ধুনীয়াকে যাও মানে কি অকমান দে হেল্প কৰি দিম আৰু বেলেগ একোতো নাই নাই নাই মই নবনাও মই হেল্প
অ অ আচ্ছা। কেতিয়ালৈকে এনেই তোমালোকৰ খানা হৈ যায়েই ডেইলি ডেইলি অ। কেতিয়ালৈকে কেইটা বজালৈকে খোৱা তোমালোকে।
অ অ দহটামান এঘাৰটামান বাজে কেতিয়াবা কেতিয়াবা মানে হায়েষ্ট এঘাৰটা আৰু দহটা, তাৰ পৰাই আৰম্ভ হৈ যায় খোৱাৰ এটা এটাকে।
আচ্ছা আচ্ছা। ভালে মানে ডেলি লাইফটো অলপমান হে কৰিব লাগে মানে। ডিচিপ্লিনত থাকিলে আমাৰো মানে ভাল লাগে নহ মানে কিবা এটা
সঁচা।
নহলে কত কেতিয়া কি কৰো ফুৰিব সেইটোৱে মইটো একেইদিন ইমান লেটকে হুই আছোঁ। মানে অফিচটো মানে সেই নটাৰ্বিপটো কৰিব আ যাব লাগিব। অফিচাৰৰ কাৰণে একদম পুৰা মই কৰো চাৰিটা পাঁচতা লৈকে শুই আছোঁ ৰাতিপুৱা ঠিক কৰিব লাগিব। সো বহুত বেয়া হৈ গ'ল মোৰ।
বহুত সঁচাকৈ সঁচাকৈ শ্লিপ শেডউল মোৰো কালি ৰাতি চাৰে চাৰিটামানত হুইচো। মায় এই কাৰণে মোক নজগালে আজি নহ'লে দোকানত গলো আজি সোনকালে শুভ কালি মই মৰ্ণিং দোকানত যাব লাগিব ন মই আকৌ।
আচ্ছা সেইটো ঠিক কৰিব লাগিব দিলো এনেকে কলে আৰু কিনো হব ন এনে আৰু
তাকে তাকে সঁচাকে।
স্কুলত থাকোতে কিন্তু আমাৰ ডেইলী চবৰে মানে ভাল আছিলে নহ। স্কুল যোৱা টিউচন যোৱা উম উম।
সেইটো এটা ফোনটো হাতত থকাৰ লগে লগে ৰাতিটো ৰিলচ ৰ'ল কৰি গমেই নাপাওঁ কেতিয়াবা‌ ৰাম মৰ্ণিং হৈছে।
আমি মানে মিচ ইউজ কৰো ক'ব গলে ফোন।
য়েছ য়েছ সেইটো সেইটোও হয় কিন্তু য়েছ সেইটোও ক'ব লাগিব দুখ এটা বস্তুকে দুখ দিলে নহ'ব নহ আমাৰ আমাৰো বহুত
তাকে আমি বেয়াকে ইউজ কৰোঁ সেইটোতে অবজেক্ট হয় আমাক তহ একো নকৰে তহ আমাক চোৱা বুলি আমি নিজকে আৰু কৰিব লাগিব।
উম। দিয়া হ'ব দিয়া নহ'লে আৰু হেল্ল
অঁ অঁ দিয়া ভাল লাগিলে তোমাৰ লগত কথা পাতি ফোন কৰি থাকিবা মাজে মাজে
অঁ বহুত দিন পিছত কথা পতা গ'ল নহ আমাৰো